হেল্ল'
হেল্ল'
হয়
হেল্ল'
হয় হয়
হেল্ল' হয় শুনা পাইছে
হয় হয় শুনা পাই আছোঁ গৰম দিৱসৰ শুভেচ্ছা
হয় হয় আপোনালৈ শুভেচ্ছা থাকিল
আপোনাৰ অঞ্চলটোত বতাহ ধুমুহাৰ সৃষ্টি হৈছে নেকি মই মানে আপোনাৰ বতাহ ধুমুহাৰ নিচিনা কিছুমান উমান পাইছোঁ
মানে অলপ সুবিধা দিছে আমাৰ গাঁৱত বা আমাৰ ম এলেকাত ৰাতিৰ ভিতৰত মানে গছ গছনি ভাঙি তলত পৰি বহুত বেয়া পৰিস্থিতিয়ে দেখা দিছে
উম উম উম। বুজিছোঁ বুজিছোঁ বাকী কি কৰি আছে এতিয়া
বাকী ঘৰতে অলপ বিশ্ৰাম কৰি আছোঁ‌, যিহেতু গৰমৰ তাপৰ বৃদ্ধি পাইছে।
উম। মই আপোনাৰ এই চম্পা দৈ সেৱন কৰি আছোঁ। হয় ঘৰতে আপোনাৰ, প্ৰসন্নতাৰ পৰা চম্পা দৈ দুটা আনিলোঁ তাকে এতিয়া সেৱন কৰি আছোঁ।
হয়, হয়, হয়, বাকী আহাৰ গ্ৰহণ কৰিলে?
এই গৰমতনো কি আহাৰ গ্ৰহণ কৰিব? তাতে বনাইছে আপোনাৰ কঠালৰ মুচি আৰু ৰ ৰঙলাওৰ ভাজি।
দুয়োটা মানে গৰমৰ পৰম মৃত্য, সেয়েহে মই আহাৰ গ্ৰহণ কৰিব পৰা নাই এতিয়ালৈকে।
হয় হয়, হ'লেও যি গৰমৰ লাগিলে তাপ যিমানেই নহওক কিয়, কঁ‌ঠালৰ মুচি আৰু ৰঙালাও ভা জিৰ সোৱদে বৰ বেলেগ হয়।
হয় হয়। সেই কথা মানে মই আপোনাৰ গোন্ধৰ পৰা অনুমান কৰিছোঁ, যথেষ্ট এক সুন্দৰ গোন্ধ ওলাইছে আপোনাৰ।
হয় হয়।
হয়, বাকী, আপুনি কওকচোন আপোনাৰ
পৰিয়ালত সকলোৰে ভাল?
উম, হয় হয়। সকলোৰে ভাল বৰ্তমান, এয়া আছে আৰু গৰমত কক-বকাই যেনে তেনেহ'লেও জীৱন নিৰ্বাহ কৰি।
বাৰু। প্ৰভাৱ বেয়াকৈ পৰিছে।
হয়-হয়-হয়।
যোৱা বছৰতকৈ এইবাৰ অলপ গৰমৰ উত্তাপটো অলপ বেছি হৈছে।
হয় হয় হয়। এইেই ক্ষেত্ৰত মানে কলিতা দেৱহে যথেষ্ট হাত সাৰি আছে, তেখেতে মানে মোক অথনি জনালে তেখেতে আপোনাৰ এতিয়াও মানে মই ভাবোঁ তেখেত যথেষ্ট মানে হাত সাৰি আছে আৰু, এই গৰমৰ প্ৰকোপৰ পৰা, তেখেতে যিহেতু এতিয়াও মাটি কলহৰ পানী সেৱন কৰে, তেনেকুৱা তেনেকুৱা মানে। কথা কিছুমান আহি পৰে আৰু, সেইবোৰ কাম কৰিলে আপোনাৰ দেহটো শীতল পৰি থাকে এই গৰমতো।
হয় হয়। এ বহুত ভাল পদক্ষেপ হাতত লৈছে কিয়নো আজিকালি এনেধৰণৰ কিছুমান উপায় কাৰণেই মানুহ
হয় হয়।
অন্য কোনো মানে আপোনাৰ ৰাস্তাও এতিয়া মানুহৰ হাতত নাই যিটো লৈ তেওঁলোকে বাচি থাকিব। এতিয়া এইবিলাক আমাৰ ঘৰুৱা যোনবোৰ পৌৰাণিক পদ্ধতি, এই পদ্ধতিবোৰলৈ মানুহে এতিয়া ঘূৰি যাব লাগিব আৰু।
হয় হয়।
হয় মই আপোনাক মানে এটা কথা এটা সুধিব বিচাৰোঁ এই মুহূৰ্ততে।
হয় সুধোকচোন আপুনি।
মানে ধৰক এতিয়া বিজ্ঞানৰ আপোনাৰ ইমানখিনি কিবা বিকাশ হ'ল উন উন্নতি হ'ল। তেনেস্থলতো মানে আপোনাৰ অঞ্চলত বৰ্তমান সময়তো যোনটো ফাইভ জি সেৱা আপোনাৰ বিভিন্ন চিমবোৰে আগবঢ়াইছে আপোনাৰ অঞ্চলত ফাইভ জিটো বাদ দিয়ক টু জি পাবলৈও টান, কি ক'ব এই বিষয়ে আপুনি?
অ হয় এই পাৰে যদি আপুনি আকৌ এবাৰ ক'ব পাৰিব নেকি?
হয় এতিয়া আপুনি যদি চাবলৈ যায় মানে বিজ্ঞানৰ ইমান আপোনাৰ আগবাঢ়ি আহিলে বৰ্তমান সময়ত বুজি পাইছে, তেনেস্থলতো মানে গোটেই দেশত এতিয়া আপোনাৰ ফাইভ জি চলি আছে কিন্তু আপোনাৰ অঞ্চলত মানে এতিয়াও টু জি পাবলৈ বহুত কঠিন হৈ পৰিছে। হয়
হেল্ল'।